অঁ, হেল্ল' চাৰ।
হয় চাৰ কওক।
ভয়, আছে নেকি?
কেনে আছে, অঁ আছে ভালেই, আপুনি ভালে আছে নে?
হয় ভাল, ক'ত আছে আপুনি?
অঁ, আছো এতিয়া মানে ঘৰতে আছো।
অঁ, ফ্ৰী আছে নেকি আপুনি?
হয়, কওঁক।
অলপ অলপমান কথা পাতিব আছিল।
হয় কওকচোন।
অঁ, আৰু অলপমান অলপ অলপমান, অলপমান খাদ্যৰ বিষয়ে কথা পাতিব আছিল।
হয়।
কথাটো আছে, আছিল মানে কি এতিয়া বৰ বৰ্ষা কাল না। এতিয়াতো বৰ্ষাকাল চলি আছে। এতিয়া যে তোমালোকে খাদ্য খাই আছো এই খাদ্য খাই কিনি বহুত মানুহ বেমাৰ আজাৰ হৈ আছে।
হয়।
শুনা পাইছেনে আপুনি? সেইকাৰণে আমালোকে সেইকাৰণে আমালোকে এই বৰ্ষাকালত খাদ্য বৰ বহুত
হয়।
চিন্তা কৰি খাব লাগে।
হয়।
ইয়াৰ কাৰণতো হল কি, ইয়াৰ কাৰণটো হ'ল কি ইয়াৰ মূল কাৰণটো হৈছে এতিয়া খাদ্যবিলাক
হয়।
হিচব কৰি খাব লাগে কাৰণ হৈছে অলপ বেছি, অলপ বেয়া।
হয়।
খাবাৰ খাবাৰ খালেই বেমাৰ আজাৰ হৈ থাকে।
হয়।
যেনে যেনেকুৱা
হয় কওক।
ল'ৰা-ল'ৰা ছোৱালী বিলাক যে আছে সৰু সৰু
হয়।
সেই-সেইবিলাকক আপুনি পেখেটৰ বজাৰৰ পেকটৰ বস্তু বিলাক খোলা খুৱাব নালাগে।
হয়।
বেছি বেছি সেইবিলাক খোৱালে কি হয় বেমাৰ আজাৰ হৈ থাকে।
হয়।
তাৰপিছত সিহঁত কাৰ সিহঁতৰ কাৰণে সবিলাক কি হয় বেমাৰ হৈ থাকে। ভাত খাব নাপায়, বেমাৰ হৈ থাকে। পঢ়া শুনা বন্ধ হৈ যায়।
হয়।
আৰু বেছি বেছিকৈ কি কৰিব লাগে শাক চবজি যিবিলাক আছে
হয়।
সেউজীয়া সেইবিলাক খুৱাব লাগে।
একচেলিটো আমি সেউজীয়া চবজিয়ে খুৱাব লাগে আৰু বেছি। আৰু আপোনাৰ যিটো আমি আজিকালি গাঁৱৰ মানুহ, গাঁৱৰ মানুহ মানুহে একচুৱেলি অ', যিটো মচলা বেছিকৈ খোৱা হয়
উম।
সেইখিনি, সেইখিনি মচলা ইমান মচলা খাব নালাগা, নালাগে আৰু বয়েল বইল খাব লাগে বেছিভাগ। বইল খালে আমাৰ শৰীৰৰ কাৰণে ভাল আৰু এ বেমাৰ আজাৰটো কম হ'ব আৰু সাহিস্ত্য সু সাহিস্ত্য থাকিব আৰু খোৱা লোৱাটো বইলটো বেছি খাব লাগে আমি যেনেকা চব্জিত মানে মচলা বেছিকে দি খাওঁ মানে মুখত ভাল লগাকে এনেকে একচলি খালে আমাৰ বেমাৰ আজাৰটো তাৰ পৰাই আহি যায়
হয় হয় সেইটোতো আছে কিন্তু এতিয়া যে সৰু ছোৱালী বিলাক স্কুলত পঢ়াইটো আমালোকে তাতে কি কৰি থাকে হয়তো ছোৱালী ছোৱালীবোৰ ল'ৰাবোৰ কি কৰি থাকে। ঘৰৰ পৰা দছ টকা বিছ টকা মান লৈ যায় লৈ যাই লৈ যাই স্কুলত যায় কি কৰে সিহঁতে পিকটৰ পিকটৰ যিটো বস্তু আছে।
হয়।
সেইবিলাক খাই থাকে হয় নহয়। সেইটো সেইটো খাই থাকে সেইটো সেইটো কৰিব নালাগে কি কৰা লাগে ঘৰতো পৰা সেউজীয়া শাক পাচলি
হয়।
দি দিব লাগে টিভিনত নহলে আপনি ৰুটি বনাই খিনি দি দিব ফাৰে সেইটো সেইটো বস্তু খা খালে কি হয় বেমাৰটো নাহ নহব
হয়।
স্বাস্থ্য চৰিৰ চৰিৰটো কি থাক কি থিব সুস্থ থাকিব।
হয়।
আৰু আপুনি যে ঘৰত খায় সেইবিলাক সেইবিলাকো কি খাব কি খাব লাগে সেউজীয়া শাক পাচলি খাব লাগে।
হয় সেউজীয়া শাক পাচলি হয়।
মাছ মাংস এইবিলাক কি কৰিব লাগে কম খাব লাগে।
হয়।
আপুনি কি কৰে।
মইতো একচেলি ঘৰতে ধৰক ক সেউজীয়া শাক পাচলি খাওঁ আৰু একচুৱেলি আমি একচুৱেলি খাব লাগে আপোনাৰ পনীৰ এইটো খাব লাগে খালে আপোনাৰ বহুত ভাল শৰীৰৰ কাৰণে আৰু আছিল আপোনাৰ প্ৰটিন জাতীয় বস্তু যিবিলাক আছে। সেইবিলাক খাব লাগে খাই কিনি
হয়। আমাৰ গাঁৱতো এনে এনেটো এনে গাঁওঁতে সেউজীয়া শাক পাচলিৰ অভাৱ নাই য'তে ত'তে পোৱা যায় হয় নই
হয়
যথেত সেইকাৰণে কি কৰিব লাগে সেউজীয়া আৰ যিবিলাক বজাৰৰ পৰা আমালোকে আনো চবজি বিলাক ততে কুল এইটো ঘৰ যিটো চাদ পৰি থাকে সেইটো বেছি দূৱ থাকে সেবিলাক বস্তু বিলাক কম খাব লাগে
হয়।
হয় না এইটো খাব লাগে আমালোক সে যিটো বনাওঁ শাক পাচলি-
হয়।
সেইবিলাক কথা- আপুনিতো কি কৰে এতিয়া কামটো?
এতিয়াতো মই দোকান আহি কৰি আছো।
কিহ?
অঁ' চব্জি হয়, চব্জি হয়।
অঁ' তা‌ তেন তেন হ'ল এটা আপুনি- হয় হয় হয়, এইটোওতো ভাল ভাবটা হয়।
সেই যে শাক পাচলি আৰু, আৰু যিমান চব্জি আছে হয়।
যিটো কৰি আছে, ভাল কামে কৰি আছে।
হয়।
সেউজীয়া সেউজীয়া শাক পাচলিবিলাক খালে ভাল, সেইবিলাক-
হয়।
গাঁওৰ মানুহক-
হয়, হয়।
এইটো এই কাম আপোনি ভাল কৰি আছে।
হয়।
সাৰ মেন কথা হৈছে- আমালোকে মাংস মাছ- মচলা জাতীয় বস্তু, এইবিলাক বস্তু খোৱাতো- এৰি দিব লাগে। অলপ অলপকৈ কমাই- দিব লাগে আৰু এৰি দিব লাগে। এৰি দিলে- কি কি হ'ব? আমাৰ লগৰ যিটো- আমালোকৰ যিটো অভাৱ থাকে- চৰিৰত, পুষ্টি সেইটো সেউজিয়া- সেউজীয়া শাক পাচলি খালে ঠিক হ'ব, আ মাছ মাংস বিলাক এৰি দিলে। সুস্থ থাকিব, হয় নে?
হয় হয়। আমি অঁ' এনেকে আৰু চেষ্টা কৰি আছো এতিয়ালৈকে মানে যিখিনি মচলা- সেইখিনি মচলা জাতীয় খাদ্য এইখিনি কমাই দিবলৈ চেষ্টা কৰি আছো, কমাই দি- তুমি লাহে লাহেটো মানে- তাৰ কওঁংতে খোৱাটো- চেষ্টা কৰিব লাগিব, আপোনালোকেও এনেকে চেষ্টা কৰিব আৰু। উম' পাৰিলে আৰু আপোনাৰ আপোনাৰ- গাঁৱৰ মানুহ গাঁৱৰ মানুহো এনেকা কৈ দিব আৰু সকলোকে। ততে গাঁৱৰ মানুহবিলাকে অলপ বুজি পায়। বস্তু খিনি মূৰত সোমাই দিলে- সকলোৱে বস্তুখিনি বুজি পালে আৰু সকলোৱে চেষ্টা কৰিব, হয়নে নহয়? তেতিয়া হলে আমাৰ গাঁৱত গাঁৱত- মানুহ বেমাৰ আজাৰটো কমি যাব।
কমি যাব, আৰু এতিয়া যিটো সময় এতিয়া যিটো সময় বহুত- কূৰ্ণ সময়, পানী মেইন- মেইন বস্তু হৈছে পানী, পানীটো এতিয়াৰ সময়ত কি কৰিব লাগে? উতলাই ঠাণ্ডা কিৰি খিনি খাব লাগে।
হয়।
ইটো খালে কি হ'ব? পানীটো উতলাই ঠাণ্ডা কৰি খালে বেমাৰৰ যিটো বীজাণু থাকে পানীত এইটো কি হ'ব না থাকে তাত।
হয়, বীজাণুটো আপোনাৰ নথকা হৈ যাব। আপুনি খালে ব বস্তুটো ভাল হয় আৰু, বেমাৰ আজাৰটো কম হ'ব।
আৰু নহ'লে কি কৰিব লাগে এইটো পানী ফিল্টাৰ কৰি খালে
হয়।
অলপমান ভাল হ'ব, এনেই পানীটো এতিয়া বৰষুণৰ সময়ত নাই নখোৱাটোৱেই ভাল এনে পানীটো।
হয়।
হয়নে?
হয়, হয়।
সেইকাৰণে আমি আপুনি বিলাক ক'লে নহ'ব। গোটেই গাঁৱৰ মানুহ যে আছে সবক লৈ এইটো বহি কিনি লৈকিনি বুজাই ক'লে ভাল হয় নেকি?
হয়, হয়। এইটো কাৰণে আমি গাঁৱত এটা মানে মিটিং এটা মিটিং আকাৰত তই মানুহ মাতি কিনি এটা টাইম টেবুল লব লাগিব আৰু, যেনেকা ধৰক অ' উম দহ তাৰিখ বা পোন্ধৰ তাৰিখ এটা ডেট ল'ব লাগিব। লৈ কিনি গাঁৱৰ মানুহ বিলাকক মাত। মাতি লাগিব মাতি কিনে আমাৰ এটা চিফ গেষ্ট মাতিব লাগিব।
হয়, হয়।
হয়। যিয়ে উম চিফ গেষ্টে আমাৰ গাঁৱৰ মানুহ বিলাকক অলপ বুজাই কিনি দিব। এনেকে এনেকে খাব লগা হয় খাব লাগে এনেকেই খাব লাগে। হয় নে নহয়?
উম, হয়। এইটো খাইলে এইটো খালে এইটো খালে অসুবিধা হব এইটো এই খালে অসুবিধা নহয়।
পায়, কোনটো খালে ভাল হ'ব, কোনটো খালে বেয়া হ'ব, কোনটো খালে বেমাৰ হ'ব হয় নে নাই? কোন কোনটো খালে স্বাস্থ্যৰ কাৰণে মোৰ শৰীৰৰ কাৰণে ভাল হ'ব। এনেক কে আপোনালোকক যদি বুজাই কিনি মানুহৰ মূৰত সুমুৱাই দিয়ে তেতি তেতিয়াহ'লে আমাৰ গাঁৱৰ সম্পূৰ্ণ মানুহখিনি, ঘৰৰ এইটি ফাইভ পাৰ্চেণ্ট মানুহ যেতিয়া আপোনাৰ আহ কন্ট্ৰলত আহি যাব। তেতিয়া ধৰক বাকী ফিফটিন পাৰ্চেণ্ট আৰু ফিফটিন পাৰ্চেট হৈ যাব, হয়।
এনে এনে ঠিক হৈ যাব।
হয়।
সেইকাৰনত কৈ আছো, যে এইটো প্ৰ প্ৰস্তুতি লৈছে আপুনি, এইটো ভাল প্ৰস্তুতি লৈছে।
হয়, হয়। আপুনি তেতিয়া হ'লে আপোনাৰ বাহিৰৰ খোৱাটো ভাল পায় না আপোনাৰ ঘৰৰ খোৱা খিনি ভাল পায়?
এক্চেলিতে মই বাহিৰত খোৱাটো নাখাওঁয়ে একেবাৰেই। ক'ত বা গ'লে কিবা কিবি খাব লাগে অসুবিধা হৈ যায় নহ'লে। বেছিভাগ ঘৰতেই খাওঁ। মই বাহিৰত খোৱাটো একেবাৰে ভাল নাপাওঁ।
বাহিৰত গ'লে একচুৱেলি যদি অলপ সময় কাৰণে যে হয়, টিফিন লগত লৈ যাবও পাৰে।
হয়।
আপুনি যদি বাহিৰত মানে অলপ সময়ৰ কাৰণে এটা টাইমৰ কাৰণে যায় এদিনৰ কাৰণে আপুনি টিফিন লৈ যাবও পাৰে এক্সেলি।
এইটো আপুনি ভাল কথা কৈছে।
হয়।
ক'ৰবাত গ'লে আবেলি হৈ যায়, হৈ উমঁ-
হয়।
নাই তাতে।
হয়।
ৰুটিয়ে লৈ যাওঁ। কৰি ভাল হয়।
হয়।
হয়নে। এইটো ভাল দিছে আপুনি।
হয়।
তেনেই কৰিব লাগে এতিয়াৰ পৰা। এইটো কৰিলে ভাল হ'ব।
হয়।
ঘৰটো একেবাৰেই বন্ধ হৈ যাব তাতে।
হয়।